হেল্ল', হয়। হয়। অ, পাইছো আপুনি
পাইছো।
অঁ কি কৰি আছে এতিয়া?
মই অলপমান দাদাহতৰ লগত এনেই কথা পাতি আছিলো।
অঁহ'
হ নাই তুমি? অ নাই কৰা, তুমি কৰিলা ন?
অঁ অঁ কৰিলো, অঁ। আপোনাৰ ডিপাৰ্টমেন্ট কি আছিলে?
উম' হয় হিন্দী, তুমি?
অঁ হিন্দী, হয় ময়ো তাতে পঢ়িছিলো। যিওত পহিছিলে ন আপুনি?
অ‍ঁ মই জিউতে পঢ়িছিলো অঁ, তুমি কি ওলালা নে কি পঢ়ি পিনে?
নাই নাই এতিয়া মই ট্ৰাইগচন পামগেহে।
অঁ জুনিয়াৰ মানে মোৰ।
হ হয়।
অঁ কি মই এই জাষ্ট এইবাৰ ওলালো।
অঁ অঁ হয়। এনেই গৰম কেনেকুৱা এতিয়া আপোনালোকৰ ফালে? হেল্লৌ'
অঁ'
ভালকে শুনা নাই।
অঁ'
অ' ডিপাৰ্টমেণ্ট। ফিলচফি ডিপাৰ্টমেণ্টৰ। অঁ আপুনি হোষ্টেলত আছিলে নে?
নাই নাই মই হোষ্টেলত নাই, তুমি কি হোষ্টেলত আছা?
অঁ হোষ্টেলত আছো অঁ, এনেই আপুনিও হোষ্টেলত থা- কিব লাগিছিলে হোষ্টেলৰ মজা কেইতা ল'ব লাগিছিলে।
অঁ হোষ্টেলৰ মজা ল'ব টো মন আছিলে। হয়, কিন্তু ঘৰটো ওচৰত হৈ গ'ল যে, ত হোষ্টেলত এনেকে ওচৰতটো নিদিয়ে।
গুৱাহাটীতে ন।
কাৰণ, অঁ আমাৰ টাইমত মানে- প্ৰব্লেম হৈ গৈছিলে দূৰৰ খিনিয়ে হোষ্টেল পোৱা নাছিলে, যেনেকৈ ধেমাজি লখিমপুৰ এখিনিয়ে।
অঁ অঁ।
ত' নোপোৱাৰ কাৰণে এতিয়া ইমান ওচৰত হোষ্টেল দিলেতো নচলিব।
অঁ অঁ। হয়, তাকে।
কেনেকুৱা লাগিছে পঢ়ি পিনে?
পঢ়িপিনি জিউতো আহি ভালে লাগিছে ইমান ধুনীয়া কেম্পাচ। চাৰিওফালে- এউজীয়া সেউজীয়া গছ গছনি ডাঙৰ ডাঙৰ ওখ গছ গছনি। ভালেই লাগে কেম্পাচটো।
অঁ' আন উম'। অঁ ময়ো শুনিছো ফিলচফি ডিপাৰ্টমেন্টৰ কথা যে ভাল, সেনকা মানে।
অঁ হয়।
এইবাৰ হয় চি উইকত আছিলা নে?
অ আছিলো। আমিতো হোষ্টেলৰ পৰাই কৰিছোঁ।
অ তোমালোকে জুনিয়ৰ হৈ থাকিলেতো হোষ্টেলৰ পৰাই দিব তেতিয়া চিনিয়ৰ হবা তে তিয়া ডিপাৰ্টমেন্টৰ ফালৰ পৰা কৰিব পাৰিবা আৰু। জুনিয়ৰ খিনিক দায়িত্ব দি পিনে।
তাকেহে।
উম।
এনে আপুনি উপন্যাস-চুপন্যাস পঢ়ে নে?
অ ত পঢ়ো, পঢ়ো। মোৰ ফেভৰেট
অ লিট্ৰেচাৰৰে মানুহ।
হহ মানে, হয় বাৰু। তথাপিতো মানে কমে পঢ়া যায় কিন্তু মোৰ এখন আছে ফেভৰেট, অসীমত যাৰ হেৰাল সীমা।
অ অ, তাৰ বিষয়ে অলপ ক'ব নেকি?
তুমি পঢ়া নাই?
অসীমত জাৰ সীমা হেৰাল সীমা এইটো মই ইমানকে পঢ়া নাই।
এ পঢ়িবা মানে অসমীয়া উপন্যাসৰ ভিতৰত সেইখন মানে মানে বিৰাট মানে জনপ্ৰিয় আৰু লগত এ বহুত মানে তোমাৰ যদি মনো না থাকে বোলে আজি মই এটা পেজ পঢ়ো, তোমাৰ এনেকুৱা কেতিয়াও নহয় মানে। তুমি সোমাই যাবা সেইখন ইমান ধুনীয়াকে লিখিছে, তুমি সোমাই যাবা তাৰে ভিতৰত। তাতে যোনবিলাক ঘটনা চলি থাকে তোমাৰ এনেকুৱা লাগিব তোমাৰ লগত চলি আছে। আৰু তুমি এনেকে মানে ভাবিবা যে তুমি নিকি সেই কেৰেক্টাৰটো বা কিবা আৰু মই মানে কিতাপ পঢ়ি কেতিয়াও কান্দা নাই। বাত এইখন পঢ়ি পেন'ইছ মানে প্ৰথমবাৰৰ কাৰণে কান্দিবলগীয়া হৈছে।
হহ, বাকী বেলেগ পঢ়িছে নে?
বেলেগ এতিয়া পঢ়া হোৱা নাই মানে কি হৈ গ'ল মোৰ ডিগ্ৰীৰ পিছতে লগা লগে এম এ কৰি দিলো।
অ তেতিয়াতো পঢ়িবলৈ টাইমে নহয়গে।
সময়ে পোৱা নাই সঁচাকে কওঁ যদি মই একদম সময়ে পোৱা নাই কিন্তু এইখন, এইখন অসীমত যাৰ হেৰাল সীমাখন মই তিন দিনত শেষ কৰিছো কাৰণ মই মানে একদম মোৰ মানে ধ্যান মানে লাগি গৈছিল যে মই এইখন পঢ়ি পিনে শেষ কৰিব লাগিব। কি হয় কি হয় কেতিয়াবা তুমি এনেকুৱা হৈছে নহয় তুমি কেতিয়াবা ভাল এখন চিনেমা চালা আৰু চিনেমা চোৱাৰ পিছত উম উম, সোমাই যোৱা আৰু চিনেমাখন চোৱাৰ পিছত এনে কুৱা লাগে ধৰি লও যদি দুটা পাৰ্টত বনাইছে তেনেকুৱা এনেকুৱা লাগে যে ছেকেণ্ড পাৰ্টত কেনেকুৱা হ'ব? ত' তোমাৰ লগালগ চাব মন যায় বা তুমি ৰখি থাকা এই পাৰ্ত টো আহিবৰ কাৰণে। অ, কেতিয়া দিব কেতিয়া দিব? ত' এতিয়া কিতাপখন হাতত থাকিলেতো তোমাৰ কেতিয়া দিব কেতিয়া দিবতো নহয় ন? তোমাৰ এনেকুৱা লাগিব যে মই পঢ়ি কিনে শেষ কৰি দিওঁ লগালগ। ত' সেনেকুৱা মানে হ'ল পঢ়ি পেনে শেষ কৰাৰ নিচিনা। ধৰ তিনি চাৰি দিনত মোৰ শেষ হৈ গল। উম
কিতাপ কিনি পিনি পঢ়া কিবাই নাইকিয়া হৈ গৈছে। চব অনলাইন মোবাইলত, তেনেকুৱা হৈ গৈছে অ'।
আৰু এইখন কিতাপ মানে মই উম' গিফটত পোৱা মানে, কোনোবাই দিছিলে মোক।
অ' অ' এনে সেই উম' উম'। হিন্দী লিটাৰে চাৰত কিবা আছে নেকি উপন্যাস-শপন্যাস? এনেই মই হিন্দী পঢ়ি পোৱা নাই বাৰু।
পঢ়িবা, প্ৰেম চন্দ্ৰ পঢ়িব পাৰা, তাৰ পিছত উম' জয় শংকৰ প্ৰসাদৰ পৰিব পাৰা, তাৰ পিছত আ তুমি, প্ৰেম চন্দ্ৰ তুমি পঢ়ি ভাল পাবা। কাৰণ তেওঁ মানে কিতাপ বিলাক বা যোনবিলাকে হওঁক, উপন্যাস বিলাক বা কাহানীবোৰ মানে সমাজৰ লগত, সমাজৰ লগত জড়িত থকা মানে, ধৰি লওক সমাজৰ হওঁক সৰু মানুহ বিলাকৰ লগত, ধৰি লওক খেতিয়ক বা কিবা-কিবি এনেকুৱাৰ লগত জড়িত যোনবিলাক চব মানুহে মানে আধা-আধি মানুহে মানে আহ ৰিলিজ কৰিব পাৰে আৰু, আৰু জয় শংকৰ প্ৰসাদ বুলি এজন লেখক আছে। সেই যোনজনৰ মানে হেৰি অ' মানে তেওঁ মানে ইতিহাসৰ ওপৰত লিখা যোনবিলাক ধৰি লওক আগৰ কাহিনী বোৰৰ
অ' অ' কিছুমান কাহিনী এনেক এনেকোৱা হ'ব লাগে যে, আমি পঢ়ি পিনি নিজৰ লগত ৰিলেট কৰিব পাৰোঁ। অ' তেনেকুৱা, নিজৰ আবেগৰ লগত, নিজৰ লাইফৰ লগত। যেতিয়া ৰিলেট কৰিব পাৰিলে, বহুত ভাল লাগে।
অ' তুমি তেনেহ'লে মই এ এখন পাইছিলোঁ। অ' ফৰ্থ চেমত, উপন্যাস নহয় মানে। কাহিনী বুলিয়ে ক'ব পাৰি বা কিবা বুলিয়ে ক'ব পাৰি এইখন, মই পাহৰিছোঁ এতিয়া। মানে কৃষ্ণ আৰু ৰাধাৰ ওপৰত মানে যেতিয়া কৃষ্ণই এৰি থৈ যায় ৰাধাক আৰু যুদ্ধৰ যে হয়, মানে যুদ্ধ যে হয়, কুৰুক্ষেত্ৰ যুদ্ধ ত' সেইখিনি সময়ত মানে মানুহত হৰণাইক হ'ব লাগে। যিহেতু মানুহক আহ এৱাৰনেচ মানে সজাগতা হেৰি কৰিব কাৰণে, সেইখন মানে সেইটো আমাৰ সাহিত্যিক সাহিত্যক বাগাগি খাই না মানুহ বিলাকক অণুপ্ৰেৰণা যোগাইছিল বা কিবা কাৰণত স্কুল এনেকুৱা, যে যুদ্ধৰ বিভিন্ন যে ইমান বেছি। ত' সেইটো বস্তু মানুহক জনাব লাগিব নে কিছুমান আশাৰে গঢ়ি উঠিব।
অ' অ' হয়। মই এনে কেইখনমান পঢ়িছোঁ বাৰু, এই ৰুবুল মাউতৰ মোৰো এটা সপোন আছে।
অ'
আৰু মিৰিণাল কলিতাৰ বকুল ফুলৰ দৰে।
অ', এইখন মই শুনিছোঁ।
এই দুখন বহুত ভাল লাগে, বহুত বাস্তৱ জীৱনৰ লগত বহুত মিলে।
অ', মই শুনিছোঁ বকুল ফু'লৰ দৰে। অ', কেনেকুৱা লাগিল? অলপমান কাহিনীটো কোৱাচোন, মই শুনো মানে।
লাইফত আমি কেনেকুৱা মা অ', লাইফত আমাক কেনেকুৱা মানুহ লাগে, এজ, এজ এ মানে নিজৰ শিক্ষক হিচাবে কেনেকুৱা, এ শিক্ষক হিচাপে হ'ব কেনেকুৱা লাগে। এজন বন্ধু কেনেকুৱা হ'ব লাগে, তেনেকুৱা মানে। মানে, নিজৰ পৰিয়ালৰ কথা বা নিজৰ ঘৰখনৰ কথা কিছুমান লুকুৱাই থ'ব লগা হয়, নিজৰ মাক, বাপেকৰ কথা নিজে লুকাই থ'ব লগীয়া হয়, মানে ক'ব নোৱাৰোঁ মানে বেলেগ মানুহক ক'ব খুজিলেও নিজৰ দুখ খিনি খ'ব খুজিলেও ক'ব নোৱাৰো ছি সিহঁতৰ ঘৰৰ মানুহবোৰ এনেকুৱা নেকি তাৰ মাক, বাপেক তেনেকুৱা নেকি তেনেকুৱা টাইপৰ, এইকাৰণে কিছুমান কথা লুকুৱাই ৰাখিব লগীয়া হয়। তেনেকুৱা দুখ দুখৰ কিবা এটা বুজা লৈ পিনি এজন মানে ছাত্ৰ ছাত্ৰৰ নাম কি আছিলে এক্সেক্টলি পাঁহৰিছো মই এজন, অ', এই ল'ৰাজনৰ জীৱনটো তেনেকুৱা হৈ গৈছিলে, মানে আমি এটা অ', পৰিয়ালৰ পৰাই আমি যিকোনো এটা শিক্ষা লাভ কৰো ন। পৰিয়ালেই আমাৰ শিক্ষাৰ প্ৰথমটো কটীয়াস্থলী বুলি কয় নহয়। তেনেকুৱা মানে।
আৰু অ', তেনেকুৱা শিক্ষকহ'লে অকল খঙাল হ'লে নহ'ব। তেনেকুৱা আৰু কিছুমান তেনেকুৱাও থাকে। থাকে যে বহুত খঙাল, কিন্তু ভিতৰেদি দি বহুত কিবা মৰম লগা তে, মৰম অ', তেনেকুৱা। এনেকুৱা কিবাবোৰ দেখুৱাইছে এই উপন্যাসখনত, পঢ়ি ভাল লাগে।
পঢ়িব লাগিব।
অ', আৰু মোৰো এটা সপোন আছে তেযোৰ বহুত তই ৰিলট কৰিব পাৰি এইটো মানে ৰুবুল মাউতৰ আত্মজীৱনীমূলক কাহিনী।
অ', মই এখন লিখি ল'ম ৰবা অ', লিখিপেলৈ থৈ দিওঁ মোৰো এটা শ সপোন আছে আৰু বকুল ফুলৰ দৰে।
বকুল ফুলৰ দৰে মৃণাল কলিতাৰ, মৃণাল কলিতাই এই উপন্যাসখনত সাহিত্য একাডেমী বঁটাও লাভ কৰিছিলে। আৰু ৰুবুল মাউতেটো কিবা এ গুৱাহাটী ইউনিভাৰ্চিটিতে পঢ়িছে।
অ', আমাৰ ইউনিভাৰ্চিটিৰ পৰা কিন্তু বহুত ভাল ভাল মানুহ ওলাইছে।
অ', বহুত ভাল লাগে।
উম।
হয়।
মই, মোৰ তোমাৰ লগতো কথা পাতি বহুত ভাল লাগিল।
হয়, হয় মোৰো ভাল লাগিল।
বিৰাট মৰ মোৰো ভাল লাগিল। বহুত কথা জানিব পাৰিলো, বহুত কথা শুনি, শুনিলেও, ভাল লাগিল আৰু
আকৌ নতুন এটা টপিক লৈ পিনি ধুনীয়াকে কথা পাতিম, অ', হয় অ', অ', থেংক ইউ।